এ
হেল্ল',
খবৰ ভাল।
ভাল তোমাৰ?
উম, মোৰো ভালেই।
উম, অ' তুমি অকৌ নেট থকা জেগাত যোৱা ঔ। মাতোৱে আহা নাই।
বাহিৰত যায় আছোঁ মাত নিদিবা।
আচ্ছা,
শুনিছ।
উম-উম,
সমানত
ত খালি।
খালোঁ তই?
উম, খালোঁ।
অ',
এক্সাম তো কি ভালে-ভালে।
ভালে।
উম' এক্সাম শেষ।
হয় সেই।
উম, কি? ফুৰিব নুযোৱা? হেল্ল',
দ
কে মাতে অ' নাই তোমাৰ হেল্ল',
মাত চাত কিয় নিদিয়?
ঐ তুৰে মাতে আহানাই।
অ' দে দেয়া শুনি পাইছ?
উম,
চাহ-তাহ খালি?
উম, খালোঁ।
অ' ঘৰত কোন-কোন আছে তোৰ?
হা,
কি কৈছ?
গৰম বন্ধত ক'ত ফুৰিব যাবি?
মই শ্বিলং যাম।
আচ্ছা, কোন-কোন?
অ' মোৰ লগ লগত যাবি নেকি?
উম,
হা
উম,
উম,
অ-অ, অ'কে-অ'কে, বিজনেচ কি কৰি আৰু একো নাই খোৱা তই নো?
অ, মই কৰিম বুলি ভাবিছো মোৰ লগত পাৰ্টনাৰচপ কৰিবি।
ফোন কৰিম কি কি বিকনেছ বা
উম ধাবা।
তইহে জানিবি।
পাষ্টফুড বেচিম পাষ্টফুড
অ, '
থাবা।
নাইবা। আত্ছা।
বুজি পাইছ।
ধাবা মাতলব
মানে চাওমিনৰ দোকান অ সেনেকুৱা চাওমিন মম'।
উম, উম পিছে ক'ত দিবা বা।
তাকে তোমাকে সুধিব লাগিছিলো কত দিওঁ।
অ আমাৰ ইয়াতি চেণ্টাৰটা আছে নহয়।
অ কোৱাচোন চেণ্টাৰটো।
চেণ্টাৰটো এয়া এইখিনি দিয়ে আৰু কি নামটো এতিয়া পিছত কনটেক্ কৰিম দিয়া।
অ, কৰিবা দিয়া।
বাকী চবক খব ভালনে?
উম ভালে।
আচ্ছা আচ্ছা কালি স্কুল খোলা আছে চাগৈ।
মই স্কুল নাযাওঁ নহয় কলেজ যে যাওঁ।
আচ্ছা
আজি কলেজ যোৱা নাই।
আজি কলেজ মই কলেজ নাজানো আকৌ।
কত যোৱা তেনে
মই স্কুলত যাওঁ ডাইৰেক্ট।
সচা কথা এতি
মোৰ ভইচটো মই নিজে শুনি পাই আছো ত চাউড বেছি দিছে নেকি।
উম।
কৰবাত যাবি নেকি।
কত যাম কত যাম। কালি যা গলে যাম। যেতিয়া পাৰো আৰু
গান বাজি আছে আতৰত যা।
অ পিছে ঘৰত কোন কোন আছে বা।
ঘৰত মা মাডাৰ ফাডাৰ ব্ৰাডাৰ চিষ্টাৰ মই আৰু তোমাৰ ঘৰত?
মোৰ ব্ৰাদাৰ আছে মাদাৰ আছে চিষ্টাৰ নাই।
চিষ্টাৰ
মাডাৰ আছে।
উম। চা উম।
অৰুণাচল নাম শুনিছা নে,
শুনিছো দিয়া।
আচ্ছা যাবা নেকি মোৰ লগত?
অ অৰুণাচল নাযাও এতিয়া এনেকুৱা বানপানী আহিছে নহয় উটি যাম গলে
এ বাবা ৰে মই নাও লৈ যাম নহয়।
একে নাওতেই যাইগে সি
উ টেনচন নেহি লেনেকা, আত্ছা আচ্ছা কলগছৰটো নহব কলগছটো ডুবি যাব, এই কিবা বেলুন যে বেলুন চ নাওটোত যে,
অ'
ইেইটো নাও নিম বুলি ভাবিছো,
অ নাওখন ইয়াৰ পৰাই চলাই যাবি নে তাত চলাবি
এই তাতে চলাম বুলি ইয়াত আকৌ পানীয়েই নাই,
ইয়াত বৰষুণ দিলে চলাবি।
উম!
উম ত' তই কি খাই ভাল পাও।
মই বেছিকৈতো ক'ব গ'লে ম'ম'
উম
তই ন
মই চাওমিন মমো
আচ্ছা,
আৰু ফুচকা গোলগাপ্পা হা,
আচ্ছা আচ্ছা, শ্বিলং গলে তেনেহলে খোৱা বোৱা চব হব ন কি? তুমি ল'বা হাজাৰ টকা মই লম পাঁচশ টকা নেকি?
অ হাজাৰ টকাত শ্বিলং নাপাবাগে ঐ,
অ আচ্ছা কিমান লব লাগিব লাখ টকা,
হাজাৰ টকাতে যাব মানে এহেজাৰ পাঁচশত নহব।
আচ্ছা,
ন দহ হাজাৰ মান লাগিবই,
ইয়ে ভগৱান ঘৰ বিক্ৰী হৈ যাব দেখোন,
উম! মোবাইলটো বিক্ৰী কৰি দিবি।
মোবাইলটো বেছি নাপাম চাগৈ,
আৰু এই দিনটো কেনেকুৱা গ'ল তোৰ,
এই ডিংকটো একদম বেকাৰ কিছো। নম্বৰ চম্বৰ আছে নাই দিবা আকৌ উম,
এইবিলাক কথা নকোৱাাহে,
অ চাৰ চাৰি পওঁ বেছি। আৰে বোলাই যন মই,
উম!
পিছে কেই তাৰিখ মানে যাবানো,
উম এক তাৰিখ, যাবা,
উম যাম যাম নিশ্চয় যাম।
নিশ্চয় যাবি,
আহ! মোৰ লগৰ আছে চাৰি পাঁচটা মান যাব
অ সিন্তওক কবি সিতক
কৈছো যাম বুলি কৈছো আৰু
অঁ ৰুম কেইটামান ভাড়া কৰিব লাগিবচোন ৰুম
ন ইমান নালাগেই হবলা
এটা হলে তোহোতৰ
ৰুম
আৰু ছোৱালী সাত আঠজনীমান ওলাম উম আৰু
কোৱা
ক তাই ক
মোৰ এটা বিজনেছ বিজনেছৰ কথা কৈছো
অঁ ক কিবা কৰিবি
পাৰ্টনাৰশ্বিপ কৰিবি
উম কৰিম
এই কাপোৰৰ দোকান এখন দিম বুলি ভাবিছো কাপোৰৰ
কি কি কাপোৰ ৰাখিবি
এয়া আৰু কাটা গেঞ্জি আৰু কিয় চেণ্ডেল তেেণ্ডেল থাকিব আৰু
অঁ কাপোৰৰ কৰিবি তই কটা গেঞ্জী থবি তাৰ লগত আৰু বেলেগ কাপোৰ
তাতে আৰু হাফ পেণ্ট থাকিব আৰু গৰমৰ এতিয়া বেছি চেল হব আৰু
অঁ চাদৰ মেখেলা জিনচ টপ তাতে আৰু ঘৰি
উম
দোকানখন ক'ত খুলিম বুলি ভাবিছ
এয়া আৰু কিবা চেণ্টাৰত আছে আমাৰ দিয়াৰ
গণেশ চেণ্টাৰ
এই গণেশ চেণ্টাৰ নাজানো মই খালী চেণ্টাৰ এটা আছে আৰু
অঁ
পিছে তুমি কি কৰি ভাল পোৱা তুমি মানে কি কৰি ভাল পোৱা
শুই ভাল পাওঁ
আচ্ছা আচ্ছা হ'ব ন কালি কথা পাতিম
উম দে হ'ব দে